হেল্ল।
হেল্ল।
অঁ, কোৱা।
অঁ, কি কৰি আছা?
এ কি কৰিবা গান শুনি আছিলো ৰবা, তুমি কি কৰিছা?
অ গান শুনি আছিলা নেকি? ভালে দিয়ে গান চান শুনিব লাগে। মানে বিৰক্তি চিৰক্তি লাগি যায় ন, কেতিয়াবা কাম কামটো শেষ হৈ নাহিলে। বাকী কি গান শুনি আছিলা পিছে?
এ গান আৰু কি হ'ব আৰু আমাৰ জুবিন দাৰ গান বোৰ পুৰণি পুৰণি। সেইবোৰে দাদাই বক্সত লগাই থৈ দিছে ৰাতিপুৱাৰ পৰা, সেইবোৰে শুনি আছিলোঁ আৰু।
অ ভালে দিয়া আমাৰ মৰমৰ প্ৰাণৰ শিল্পী হয়, আমাৰ জুবিন দা। বাকী পিছে কোৱাচোন তুমি জুবিনদাৰ কি কি গান বেছি ভাল পোৱা?
জুবিন দাৰ এতিয়া গান বুলি ক'লে তোমাৰ উম, মোৰ চবতছে যিটো ভাল পোৱা গান আৰু সেইটো হ'ল তোমাৰ মন যায়, মন যায় বুলি এটা গান আছে সেইটো। তাৰপিছত এই সকলোবোৰে প্ৰিয় দিয়া কিন্তু সকলোতকৈ বেছি প্ৰিয় মোৰ সেইটো মন যায় গান টো, সেইটো দহ মিনিটৰ গান কিন্তু, মই তোমাৰ কমেও দিনত দুবাৰ তিনিবাৰ শুনিয়ে দিওঁ, মানে আমনি নালাগে গানটো শুনি ইমান সুন্দৰ গান। আৰু তেওঁৰ তোমাৰ যিবিলাক গান থাকে আৰু প্ৰত্যয়েকটো গানৰ যিবিলাক আমি লিৰিক্স বুলি যে কওঁ। লিখনিটো অৰ্থাৎ ইমান সুন্দৰ লিখনি। মানে ইমান ভাবি চিন্তি লিখা হৈছিল। মানে ভাবিলে এতিয়া কেতিয়াবা মোৰ গা চা সিঞঁৰি উঠে যে মানুহ এটা কিমান চিন্তা ভাৱনা কৰি সেনেকুৱা ধৰণৰ গান বোৰ গাব পাৰে বা ৰচনা কৰিব পাৰে ন।
হয় হয়, মানে তেওঁৰ গান বিলাক মানে এটা বেলেগে আছিল আৰু মানে তেওঁৰ গানৰ যিটো সুৰ, লগতে তেওঁৰ গানৰ মানে তেওঁ মানে বেছিভাগ গান লিখা নাছিল দিয়াচোন মানে বেলেগে লিখিছিল। এ তেওঁ ফালে কণ্ঠলন কৰিছিল। ত বাকী তেওঁ যিবিলাক গান লিখিছিল সেইবিলাক গানো কিন্তু বেয়া নাছিল, সেইবিলাকৰ যিবিলাক অঁহ তোমাৰ সেই আছিল আৰু যিবিলাক শাৰী আছিল, সেই শাৰী বিলাকৰ তাৰ মানে গভীৰ মানে যিটো গভীৰ যিটো অৰ্থ গভীৰ অৰ্থ আছিল। বাকী কিটো তেওঁৰ সুৰটো কিন্তু মানিব লাগিব দিয়া মানে একদম মানে। লেখত ল'ব লগগীয়া মানে পৃথিৱীত আৰু সেনেকুৱা সুৰ আৰু নোলায় আৰু, সেনেকুৱা সুৰ আৰু কবলৈ গ'লে, যিটো তেওঁ মানে যেতিয়া মানে যেতিয়া আমাৰ দৰে মান যুৱ আছিল বা যেতিয়া ডেকা আছিল, তেতিয়াতো সুৰতটো মানে তেতিয়াৰ গানবোৰতো শুনিলে তোমাৰ মানে বেলেগে লাগি যায়, বাকী পিছে মোৰ জুবিনদাৰ বহুত গাণে প্ৰিয়। বাকি মুৰ তেওঁৰ এটা ভা এটা গান প্ৰিয় আৰু সেইটো হৈছে তোমাৰ এই যে অ' গান মায়া গানতটো, মায়া গান তোমাৰ বহুত প্ৰিয়। আৰু সেইটো গানো মই তোমাৰ তুমি যেনে ক'লা মন যায় সেইটো শুনিব পাৰো। আৰু এটা আছে, তোমাৰ এই যিটো তোমাৰ অ', মুগ্ধ হিয়া মোৰ সেইটো যি গান আছে, সেইটোও কিন্তু বহুত প্ৰিয় কিন্তু। সেই টা মানে গান মই যিমান পাৰো শুনি শুনিব পাৰো আৰু, তুমি মুগ্ধ সিয়াতো তোমাৰ জানাই তোমাৰ অ', জুবিন দা আৰু আমাৰ কি বুলি কয় তেওঁ ভতিয়েকে গাইছিল ন' দুয়ো মিলি কিনে গাইছিল চাগে হয়নে? আজ হৈ চাগে হয়- হয় দিয়া তেওঁ দুইও গাইছিল। যটো গান মোৰ ইমান প্ৰিয়, মানে ইমান সুন্দৰ সুৰ ইমান সুন্দৰ তোমাৰ কণ্ঠ, ইমান সুন্দৰ যিটো। অনইন শাৰী বিলাক মানে মানে মোৰ ঘিয়া চিয়া মানে আজৰি যায় আৰু সেইবিলাক গান খুনিলে। আৰু এটা গান আছে তোমাৰ তেওঁৰ ভাল লগা মোৰ, এই নতুনক যি মানে নতুনকে নহয় পুৰণেই আৰু। এই যিটো তোমাৰ সপোনৰ মৰমি সেই সেইটো গান যে আছে। সেই গানটো মানে মানে বহুত প্ৰিয় মোৰ, ক'বলৈ গ'লে এই তিনিটা গান মই মানে শুনি থাকিব আৰু। বাকী চব গানে শুনিব পাৰু দিয়াচোন, কিন্তু এই তিনিটা গান মান অত্যাধিক প্ৰিয়। আৰু আৰু কাৰ তোমাৰ সকলোৰে গানৰ যিটো প্ৰিয়তা বা গানৰ যিটো তোমাৰ যিটো ধৰি লোৱা ক'বলৈ গ'লে আৰু যাৰ যাৰ মানে নিজৰ নিজৰ কথা নহ যি যি ভাল পায়। সেইটো নিজৰ কথা ত' মই এই তিনিটা বেছি ভাল পাওঁ, চবতকে বেছি এই তিনিটা ভাল পাওঁ। বাকী তোমাৰ মায়াবিনী হওক বা যিবিলাক অন্যান্য গান আছে, সেইবিলাক গানতো তোমাৰ অলেখত ল'বলগীয়া দিয়াচোন কাৰণ জুবিন দা মানে সকলোবোৰ গানেই এনেকে লিখি থৈ গৈছিল, যেনে আমাৰ প্ৰত্যেকটো গান আমাৰ অ', জিভাই জিভা আৰু এতিয়া সিঁৰিত মানে, সৰু সৰু ল'ৰা ছোৱালীয়ে ক'ব নাজানিলেও বা আমিও য' মুখস্থ নাই তথাপিও কেইটামান শাৰী আমি তথাপিও জানোৱেই প্ৰত্যেকটো গানৰো, ত' সেইটো কিন্তু এটা মানে বহুত মানে ডাঙৰ কাম কৰি গৈছে আৰু তুমি জানাই তুমি তেওঁৰ আহ যেতিয়া মৃত্যু হৈছিল আৰু তেতিয়া কিমান এটা ডাঙৰ মানে এ' মানুহৰ যিটো ভিৰ সেই মানুহৰ ভিৰ হৈ গৈছিল এ' মানে সেইবিলাক দেখিলে আমাৰ গম পাই যে, মানুহজনে আমাৰ কি অৰ্জন কৰি গৈছিল, আৰু এই যেতিয়ালৈ জীয়াই আছিল আৰু। মানে বহুত খিনি দুখ লাগি যায় আৰু এতিৰ কথা ভাবিলে এতিয়াও মানে এতিয়াও, তেওঁ মানে ভালদৰে মানে টো ন্যায় ব্যয়ৱস্থা সেই ন্যায় পোৱাই নাই, এতিয়াল কিন্তু হ'লেও আৰু তে আমাৰ সদায় লগত থাকিব, আমাৰ সদায় বুকুত থাকিব আমাৰ সদায় মানে অ', ঘৰে ঘৰে থাকিব আৰু ঘৰত এতিয়া সকলোৰে ঘৰত তুমি ফটো এখন দেখা পাব পাই তেওঁৰ আৰু, পত্যক যুন আৰু প্ৰকৃত অসমীয়া যোনে জুবিনদাৰ গুৰুত্ব মূল্য বুজি পায়। তেওঁৰ ঘৰতটো দেখিব পাবা আৰু বাকী যিবোৰে আৰু নামানে তেওঁলোকেতো আৰু কি আছে আৰু তেওঁলোকৰ কথা কৈ লাভ নাই। বাকী পিছত তুমি যেতিয়া আমাৰ আহ দাদাৰ যেতিয়া মৃত্যু হৈছিল বা আ মৃত্যুকৰৰণ কৰিছিল, তেতিয়া তুমি পিছে চাবলৈ গৈছিলা নে? তেওঁ এই আমাৰ যিয়াতে অ', তোমাৰ সৰুসজাই নিছিলিলে আৰু তাতে চাব গৈছিলো নে তুমি পিছে?
গৈছো- গৈছো নাযাবানে মানে সেই সময়ৰ বাবে। মই তোমাৰ বিহু আমাৰ যিবিলাক বিহু অনুষ্ঠান হয়। বিহু অনুষ্ঠানত জানাই আৰু জুবিন গাৰ্গ বুলি ক'লেতো চব পাগল আৰু একেবাৰে বিহু চাব- চাবকে থাকে। ত' সেটো টো পৰিৱেশ এনেওঁতো জানা তেওঁ যেতিয়া হেৰাই গ'ল আমাৰ মাজৰ পৰা তেতিয়া তোমাৰ যিটো বিহুৰ পৰিৱেশ সেইটোতো নোহোৱাই হৈ গ'ল ন, ক'বলৈ গ'লে একদম নোহোৱাই হৈ গ ছে বিহুৰ যিটো আমাৰ হুলস্থুল, উখল-মাখল পৰিৱেশ এটা থাকে। এইবাৰে মই তোমাৰ বিহুত এখনত গ'লোঁ ত' বিহু খনত মানে মানুহে নাই এ, মানে গায়ক গান গাই আছে বিছটা-ত্ৰিছটা মানুহ সেনেকুৱা ধৰণৰ সে তাৰে আগৰ বছৰে জুবিন দা মানে তালৈকে আহিছিল আৰু গান গাবলে। ইমান ভিৰ মানে দেখা নোপোৱা আৰু মই কিবাকে মানে চাইছিলোঁ আৰু। আৰু যেতিয়া তেওঁ ধৰা ঢুকালে বা তেওঁক যেতিয়া অনা হৈছিল আৰু সৰুসজাই ষ্টেডিয়ামো তেতিয়া আমি তোমাৰ ৰাতিপুৱা তিনটামান বজাতে গৈছোঁ, লগৰ কেইটাৰ লগত তাত আমি তোমাৰ প্ৰথমে সৰু সজাই লৈকে গ'লোঁ এতিয়া সৰু সজাইতটো থাকি লাভ নাই তাৰপিছত লগৰ তোমাৰ গাড়ী লৈ গৈছিল তো সিহঁতৰ লগত আমি একেবাৰে এয়াৰপৰ্টলৈকে গ'লো তাৰ পিছত তাৰ পৰা আহিলোঁ এনেকে আহি, আহি শ্ৰদ্ধাঞ্জলি দিয়ালৈকে তোমাৰ গধূলি কমেওঁ সাত মান বাজি গৈছিল আৰু শ্ৰদ্ধাঞ্জলি দিওঁতে, দিওঁতে। আৰু মানে প্ৰকৃতিও ইমান সুন্দৰ কৰিছিল সিদিনাখন বৰষুণ তাৰপিছত বৰষুণ দি আছে, ৰ'দ দি আছে এনেকুৱা নহয় যে মানুহৰ ৰ'দৰ কাৰণে বেছি গা বেয়া লাগিব বা বৰষুণৰ কাৰণে বেছি অশান্তি লাগিব দু টাই আছিল আৰু যেতিয়া গধূলি সময়ত তেতিয়াতো ৰামধেনুওঁ ওলাইছিল ন, সেইবোৰো দেখা পাইছ মানে থাকে আৰু কিছুমান কথা মানে মানুহ এজনৰ লগত লিপ্ত হৈ থাকেই। এতিয়া প্ৰকৃতিওঁ সেই সময়ত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিল তাৰ তাৰ পৰাই গম পাই যে, মানুহজন কিমান ভাল আছিল বা তেওঁ মানে কিমান ভাল, ভাল কাম কৰি আহিছিল আৰু তেওঁ জানে তেওঁ এনেও যিখিনি তেওঁ টকা উপাৰ্জন কৰিছিল তেওঁ বেলেগৰ নামতে সেইখিনি টকা খৰচ কৰিছিল সৰু ল'ৰা-ছোৱালী হওঁক বৃদ্ধ, বৃদ্ধ যিবিলাক থাকে আমাৰ ককা-আইতা তেওঁলোকৰ নামত হয়তো কাৰোবাৰ কিবা বেমাৰ হ'লে তেওঁলোকৰ নামত ত' সেনেকে আৰু। ত, আৰু তোমাৰ তাৰ পিছত তেওঁ ঢুকোৱাৰ পিছততো বহুতে নিজৰ নিজেও ধৰা নিজ কে তোমাৰ শেষ কৰাৰ সিদ্ধান্ত লৈছে ত' মানুহ এজন কিমান প্ৰিয় হ'ব পাৰে এইবোৰ কাৰনৰ পৰাই গম পাব পাৰি আৰু। তেওঁৰ মানে গান বোৰ আৰু এতিয়া তোমাৰ তেওঁৰ গান বোৰ যেতিয়া শুনিবা তেওঁৰ গানবোৰ মানে এনেকুৱা হয় যে, প্ৰত্যেকটো লাইন বা প্ৰত্যেকটো শাৰী আমাৰ গাত লাগি যায় এনেকুৱা ধৰণে মানে, হৃদয়ত চুই যোৱাকে গান বোৰ গায়। আৰু আৰু এটা কথা তুমি লক্ষ্য কৰিছা চাগে, তেওঁৰ যিবিলাক গান তেওঁ হয়তো লিখা নাই বেছি গান কিন্তু যিবিলাক কণ্ঠদান কৰিছে সেই কণ্ঠদান কৰা গান খনৰ সংখ্যা কিন্তু বহুত বেছি, সেনেকুৱা ধৰণৰ এটা ৰেকৰ্ড বুলি ক'ব পাৰা আৰু সেনেকুৱা ৰেকৰ্ড কিন্তু কাৰোঁ নাই এই সময়ত কবলৈ গ'লে। আৰু তেওঁ মানে ইমান ভাল, ভাল সুযোগ পোৱাৰ পিছতো প্ৰথমে নিজৰ অসমীয়া জাত তিটোক যে আগত ৰাখিছিল, অসমখনক আগত ৰাখিছিল ত' সেইটো কথা মানে মানুহৰ চবতচে ভাল আৰু তেওঁৰ প্ৰত্যকটো গানে মানে এনেকুৱা নহয় যে, তেওঁৰ গানবিলাক কেৱল ডেকা চামৰ বাবে বা তেওঁলোকৰ গান কেৱল বৃদ্ধ লোকসকলৰ বাবে সেনেকুৱা নহয় সৰু ল'ৰা ছোৱালী পৰা বৃদ্ধসকলৰ সকলোৱে জুবিনদাৰ কিবা নহ'বা কিবা এটা গান ভাল পায় বা সকলোবোৰ গান ভাল পায় বুলিয়ে তুমি ক'ব পাৰা আৰু তেওঁ ধৰা ভক্তি নামৰ পৰা আৰম্ভ কৰি যিবিলাক আমাৰ আহ ধৰা নাচ বাগৰ গান আছে সকলো ধৰণৰ গান সকলো ধৰণৰ গানে এটা বেলেগ বেলেগ এটা মৰ্যদা ৰাখি থৈ আহিছে আৰু আমাৰ মাজত
হয় হয় একদম ঠিক কথা কৈছে দিয়া মানে তেওঁতো জানাই তুমি কিবা বোলে ষোল্ল হাজাৰ নে তোমাৰ পোন্ধৰ হাজাৰ মান গান লিখিছিল বোলে আৰু বা গান গাইছিল আৰু এইটোতো ধেমালি কথা নহয় তোমাৰ ষোল্ল হাজাৰ এজন মানুহে গান গাইছিল আৰু তেখেতে বোলে ৰাতি মানে অ দুটা, তিনিটা, চাৰিটা, ইমান পাঁচটালৈ মানে কামেই কৰিছিল বোলে ৰাতি। মানে দিনত শুই আছিল বোলে আৰু ৰাতি বোলে কাম কৰে সেনেকুৱা সেনেকুৱা কথা আৰু মানে মানে তেওঁ যিটো আমাক কৰি থৈ গৈছে ন মানে আমাৰ সাধাৰণ মানুহৰ কাৰণে যিটো কৰি থৈ গৈছে মানে তেওঁৰ যিটো অ সৰলতা ভদ্ৰতা যিটো নম্ৰতা সেইটো কিন্তু বেলেগৰ মানুহত মানে কাৰো তাতে নাই মই আৰু দেখাও নাই এনেকুৱা মানুহ মই জীৱনত আৰু প্ৰকৃতিয়ে যেনেদৰে তেওঁক ভাল পাইছিল ন সেইটো কিন্তু লেখত ল'বলগীয়া মানে তেওঁ সঁচাই কিবা ঈশ্বৰৰ পুত্ৰ চুত্ৰ আছিল নেকি মোৰ মতে আৰু কিবা মানে তোমাৰ ধৰি লোৱা তেওঁৰ মানে যেতিয়া তেওঁৰ মৃত্যু পৰণ কৰিছিল যেতিয়া তেওঁক মানে সকলোৱে সন্মান কৰিব হৈছিল তেতিয়া তেওঁৰ অসমত তোমাৰ কি বৰষুণ দিছিল ন সিদিনা তোমাৰ অহাৰ লগে লগে অসমলৈ তোমাৰ অ অসমলৈ যেতিয়া আহিছিলে আৰু তোমাৰ যিদিনা সেইবিলাক বতৰ আছে সেই বতৰবোৰত তোমাৰ বহুত খিনিয়ে কৰিছিল ত সেইবিলাক যেতিয়া তুমি অ দেখিবা বা সেইবিলাক যেতিয়া তুমি জানিবা বা তেওঁৰ কথা তুমি সঠিকভাৱে যেতিয়া তুমি অ শুনিবলৈ পাবা বা তুমি জানিবলৈ পাবা মানে তেওঁৰ মানে প্ৰত্যেকটো মানে অ কথাই মানে এতিয়া এনেকুৱা লাগে যে তেওঁ সঁচাইে মানে ভগৱানে আছিল আমাৰ কাৰণে মানে। অঁ সঁচাই তেওঁ ভগৱান আছিলে আৰু মানুহে এনেই নকয় যে জুবিন দা অ জুবিন গাৰ্গ ভগৱান বুলি সঁচাই মানে লাগে আৰু কেতিয়াবা এনেকুৱা লাগে যে তেওঁৱে সকলোবোৰ আৰু তেওঁৰ যিটো গানৰ সুৰ বা গানে গানে যে তেওঁ মানে কিমান মানুহক মানে নিজৰ পক্ষত কৰি লৈছে বা আৰু বহুত মানুহে তেওঁক বেয়াও পায় দিয়াচোন মানে বহুত মানে যিটোতো তেওঁ সফলতা চাগে দেখিব নোৱাৰে তো সেইকাৰণে বেয়া পাই চাগে ত' কিন্তু তেওঁ যিটো আমাৰ অসমৰ অসমীয়া জাতিটোক দি গৈছে ন সেই সেইখিনি কিন্তু এই যিবিলাকে বেয়া পায় ন সেই বেয়া পোৱা মানুহখিনি কিন্তু কেতিয়াও দিব নোৱাৰে আৰু মোৰ ম তে মানে তেওঁলোকে সেইটো সপোনতো ভাবিব নোৱাৰে ইমান খিনি দিবলৈ আৰু মানে যি মানে তোমাৰ জুবিনক মানে বা আমাৰ তেওঁক বেয়া পায় আৰু আমাৰ যিজন আমাৰ ক'বলগীয়া আমাৰ ভগৱান বুলি কওঁ দিয়াচোন এতিয়া আমাৰ যিজন বুকুত আছে আমাৰ আমাৰ বুকুত তোমাৰ ধৰি লোৱা অ বুকুত আমাৰ চিৰদিন সদায় থাকিব আৰু ত' সেইটো বস্তু আমি কেতিয়াও মানে মানা কৰিব নোৱাৰোঁ ত' সেয়ে সেই বস্তু আৰু বাকী পিছে মোৰ ভুল চুলো হ'ব পাৰে দিয়াচোন মানে মই ধৰি লোৱা অকল অ অসমীয়া গানৰ কথা কৈছোঁ মানে তুমি যে অ মই মানে অলপ মানে যিটো ইনফৰমেশ্যনটো যাব পাৰো বেছিভাগ অ মই অসমীয়াৰ কথা কলো দিয়াচোন অসমীয়াত চাগে ষোল্ল হাজাৰ ন চৈধ্য হাজাৰ বাকী কিমান গাইছিল নাজানো বাকী কিবা চল্লিশ হাজাৰ নে কিবা গাইছিল বোলে ত' বাকী মোক শুধৰাই দিবা যি মোৰ কিবা ভুল হৈছে আৰু বাকী কি কোৱা হৈছে নে নাই মো ৰ নে হোৱা নাই কিবা
হৈছে দে হৈছে দে একো নাই বাৰু হৈ যায় সেইবোৰ আৰু এনেও এতিয়া জুবিনদাৰ কথা কোনোবাই বেয়াকৈ ক'লে আমাৰ ঘৰৰ মানুহ বুলি ভাবি কিনে আমাৰ গাত লাগি যায় ন। এই এনেকুৱা ধৰণৰ এতিয়া পাহৰি যাব নালাগে আৰু এজন মানুহে কি কৰি থৈ গৈছে এটা জাতিৰ বাবে। কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনি থৈ গৈছে। তোৰ হ'ব দিয়া নহ'লে আজিলৈ ৰাখিছোঁ। পিছত কেতিয়াবা আৰু কথা পাতিম বা আমিও জুবিন ক্ষেত্ৰ ক্ষেত্ৰলৈও যাম, একেলগে জুবিন ক্ষেত্ৰত মইয়ো মানে যাম যাম বুলি ভাবি আছোঁ বহুত দিন যোৱা নাই। তেই একেলগে কেতিয়াবা ওলাম দিয়া তালৈকে
অ' হ'ব দিয়া, হ'ব দিয়া, দিয়া।